হেল্ল',
নমস্কাৰ ভালে আছে ন।
নমস্কাৰ।
ভালে আছে ন।
অঁ ভালে আছোঁ আপুনি? আপোনাৰ ভালনে?
অ অ মইও ভালে আছো দিয়া। হেৰি আজি মানে আমি
কওঁকচোন তেন্তে আজি আমি কি কথাত সেয়া পাতিম।
হেল্ল'
অ আজি আমি তাইক মইও ভালে আছোঁ আজি আমি তে শাৰীৰিক স্বাস্থ্যৰ বিষয়ে কথা পাতিম।
উম উম অ মই তেন্তে আৰম্ভ কৰোঁ নে কি?
হয় তুমি শাৰীৰিক স্বাস্থ্যৰ কথা বুলি কি বুজা। হয় ঠিক কথা শাৰীৰিক স্বাস্থ্য ভাল ৰাখিবলৈ কি কি কৰিব লাগে। তোমাৰ মাতটো অহা নাই। হেল্ল' অহা নাই তোমাৰ মাতটো। নাই তোমাৰ মাতটো কিবা একেবাৰে অহা নাই।
এতিয়া শুনিছা?
অঁ, এতিয়া আহিছো তোমাৰচাগে তুমি ইয়াৰফোন লৈ আছা নেকি?
অ', অ', অ', মোৰ মতে মানে শাৰীৰিক স্বাস্থ্য বুলিলে অহ', প্ৰথমতে নিজৰ দেহটো ভালে থকাতোৱে ভাবো। তাৰপিছত নিজৰ আহাৰ খাব লাগে ভালকে ৰাখিবৰ কাৰণে পানী খাব লাগে নিয়ম ভাৱে মানে নিজৰ কামবোৰ কৰিব লাগে সেইটোৱে মানে ভাবো আৰু গুৰুত্বপূৰ্ণ সেইখিনি কথাই আৰু।
অঁ। তুমি নিয়মিত ব্যায়াম কৰা নেকি?
মই নিয়মিত কৰো নিয়মিত ব্যায়াম কৰো বাৰু। প্ৰতিদিন মানে ৰাতিপুৱা অ আধা ঘণ্টাকে মানে খোজ কাঢ়ো। আৰু অলপ স্ক্ৰেচিং কৰো এইবোৰ কৰো আৰু এইবোৰ কৰোঁ আৰু।
মানে এক্সেচাইজ চেক্সেচাইজ খোজ কঢ়া কৰি তুমি মানে কৰা আৰু ন। অঁ', তুমি ইয়াৰে কিবা উপকাৰ দেখিছানে বা হয়নে?
উপকাৰ ব্যায়াম কৰিলেতো নিজৰ দেহবিলাক মানে ভালে থাকে ফিট থাকে ওজন মানে ভালকে মানে যিমান লাগে মানুহৰ দেহত সেনেকুৱা থাকে ভাল থাকে। হৃদয় ভালে থাকে আৰু মনো ভালে থাকে যেতিয়া তুমি নিজে শাৰীৰিক মানে ব্যায়াম চিয়াম কৰি বা তোমাৰ মনটো চাবা তোমাৰ ভাল হৈ থাকে।
অ', হয় দিয়া ঠিকে আৰু নিদ্ৰাৰ ভূমিকা কি?
অ', নিদাৰ মানে ভূমিকা কি ন?
হম।
প্র নিদ্ৰাৰ ভূমিকা মই কি বুলি ক'ম আৰু পৰ্যাপ্ত নিদ্ৰা খুব দৰকাৰ মানে আমি টোপনি ভালকে মৰাটো খুব দৰকাৰ আমি যদি সাত আঠ ঘণ্টা ভালকে আহ' শুব নাপাওঁ তেনেহলে আমাৰ দেহত মানে বহুত-বহুত বেমাৰ মেনে আমি ধৰাত পেলাম আৰু। সেইকাৰণে নিজৰ টোপনিটো বহুত দৰকাৰ হয়।
হয়, আৰু টোপনি নহ'লেও মানুহৰ গাটো ভাল লাগি নাথাকে ন মানুহৰ মাথাটো অ'। আৰু আমি যে বাহিৰা খানা খাওঁ সেইবোৰ- স্বাস্থ্য মানে আমাৰ স্বাস্থ্যত কিবা প্ৰভাৱ পেলাই নে?
নিশ্চয় পেলাই, বহুত পেলাই। আমাৰ- বেছি বাহিৰা বস্তু খালে আমাৰ ডায়বেটিছ দেখা দিয়ে। তাৰপিছত স্বাস্থ্যৰ বেলেগ-বেলেগ মানে আমাৰ আঁহ', - মানে অশান্তি আৰু স্বাস্থ্যৰ মানে বেয়া-বেয়া মানে এফেক্টবিলাকো দেখা যায়। তোমাৰ গাটো দুৰ্বল হৈ যাব, তোমাৰ- বমি হ'ব পাৰে, তোমাৰ ডায়বেটিছ বাঢ়িব পাৰে, তোমাৰ দেহত অন্যান্য ৰোগ দেখা দিয়ে আৰু। বেমাৰবোৰ দেখা দিয়ে আৰু। তুমি পিছে খোৱা নে নোখোৱা এই বিলাক বাহিৰা বস্তুবোৰ?
মোৰ খোৱা হয় কিন্তু মই যিমান পাৰোঁ মই কমেই খাব চেষ্টা কৰোঁ। কাৰণ- চোৱা এতিয়া আমি যে বাহিৰত ওলাই যাওঁ আমাৰতো খোৱা যায়েই ন' কিবা নহ'লে কিবা এটা হ'লেও। ত' তো সেইবুলি মানে অ'ভাৰ নাখাওঁ মানে মেইনটেইন কৰোঁ আৰু।
অঁ', -অঁ', - অঁ', -ঠিকে-ঠিকে।
অঁহ', তোমাৰ হয় নে?
মোৰো হয়, অকণমান খোৱা যায় বাৰু। টো সেনেকে আৰু কমাই আছো আৰু যিমান পাৰো।
অঁ', মোৰো একেই দিয়া। তেন্তে, তেতিয়া আঁহ' আমি কি ধৰণৰ খাদ্য বেছি খাব লাগে?
আমি, আমি শাক-পাচলি, ফল-মূল, ডালিম, গাখীৰ- আৰু প্ৰটিনযুক্ত খাদ্য খাব লাগে বেছি কৰি। আৰু পানী
উম। অঁ।
বস্তু বাৰু।
আচ্ছা। পানী খোৱা কিয় গুৰুত্বপূৰ্ণ তে' আমিতো পানীও তো খাব লাগে।
পানী খোৱাটো গুৰুত্বপূৰ্ণ মানে কি' পানীয়ে দেহক হাইড্ৰেট কৰি ৰাখে। নিজৰ ডাইজেন-ডাইজেচন চিষ্টেম মানে নিজৰ জমৰ সেই ছিষ্টেমবোৰ ভাল কৰি ৰাখে। দেহক মানে বেলেগ-বেলেগ ধৰণৰ মানে প্ৰথাৰ বাহিৰত ওলাই দিয়াত সহায় কৰে। বেলেগ-বেলেগ সেনেকে মানে আমাক পানীৰ-পানীটো মানে নিজৰ জীৱনৰ মানে- আটাইতকৈ মেইন এটা বস্তু ন'। সকলো জাগাতে পানী লাগে, পানী নোহোৱাকে মানুহে চলিবই নোৱাৰে, উম'। সেইটোৱে আৰু।
তাৰপিছত তো আমাৰ মোবাইলৰ আৰু কম্পিউটাৰতো বেছি- থকা যায় ন' আজিকালি ল'ৰা-ছোৱালীবিলাকৰ। ত' সেইটো- আঁহ', বেছি সময় চাই থাকিলে কি হয়?
বেছি সময় চাই থাকিলেতো জানাই আৰু। কি ক'বা আৰু চববিলাকেতো আজিকালি সেই চোৱা মেলাই কৰি থাকে। মবাইল চাব, কিবা চাব, চকুৰ সমস্যা দেখা দিয়ে সেইবোৰ চালে। টোপনিৰ টাইম বিলাকত মানে আমি যদি য মোবাইল চবাইল টিপি থাকো আমাৰ চকুতটো বেয়া হোৱা চান্স, আমাৰ টোপনিত সময়ত নাহে আৰু বহি বহি সেইবোৰ চাই থাকিলে কঁপাল বিষ, খাই দেহবোৰ বিষাব ধৰে তেনেকুৱা,
হয় আৰু এটা কিবা এটা চাই থাকিলে চা চাইউয়ে থাকিব মন যায় নহয়নে বাৰু আমি যেতি হোৱাৰ সময়ত যে কাম, কাম কৰি উঠি যে ফোন টো চাওঁ চাবাচোন আমাৰ, ফোনটো ৰাখিবই মন ন আয টোপনি লাগিলেও আমি কিবাকে হ'লেও চামেই আৰু ফোনটো নিজৰে তেনেকুৱা।
সেইটো হ'লে আৰু চকুত জোৰ পৰে। শুব মন নাযায় সময়ত উঠিব নোৱাৰোঁ নিজৰ কামবোৰ কৰিব নোৱাৰোঁ, উম উম উম।
তাৰপিছত মেণ্টেল হেল্থ আৰু ফিজিকেল হেল্থৰ মাজত, আ কোনো সম্পৰ্ক আছেনে?
মানসিক অ মানে মানসিক স্বাস্থ্য আৰু, দেহৰ স্বাস্থ্যৰ লগত বাৰু সম্পৰ্ক বেলেগ ধৰণৰ আছে। কাৰণ কি যদি মন মনটো ভাল নাথাকে তেনেহ'লেতো তোমাৰ, দেহৰ ওপৰতো প্ৰভাৱ পৰে ন। আৰু দেহ দেহ ভাল নাথাকিলে মনো সুখী নহয় মনটো অশান্তি লাগি থাকে তোমাৰ। দুটা মানে মিল আছে আৰু দু, দুটাই দুটাৰ লগত মানে মানে আছে আৰু লিংকটো আছে।
হয় হয়। আজিকালি ষ্ট্ৰেছো ইমান বেছি ন সেইটো কম কৰিবলৈ কি কৰা তুমি?
মই ষ্ট্ৰেছ কম কৰিবলৈ মানে, ব্যায়াম কৰো গান শুনো কেতিয়াবা। বন্ধু বান্ধৱীৰ লগত কথা পাতো কেতিয়াবা। প্ৰৰ্যাপ্ত বিশ্ৰাম কৰোঁ আৰু মানে যিমান, কৰো মানে মই ভাল লগা কামটো কৰো আৰু যাতে মোৰ মনটো মানে অশান্তি লাগি নাথাকে। পিছে তুমি কি কৰা?
মই এই নিজক খালী আৰু, এইটো চিন্তা ভাৱনাৰ পৰা এনেই আঁতৰাই ৰাখিবলৈ কাৰণে কিবা নহলে কিবা এটা কামত,
ব্যস্ত থাকে অ অ অ ঠিকে ঠিকে সেনেকে আৰু মানুহবিলাকে সেনেকে চলে আজিকালি।
অ কি কৰিম আৰু, আজিকালিতো মানুহৰ ঘৰে চৰে যোৱাও নিয় নীতি নিয়ম নাথাকে ন বাৰু, পিছে ডক্তৰৰ চেকআপ নিয়ম মতে কৰিব লাগে নেকি? ডক্তৰৰ যে চেকআপ যে কৰোঁ আমি তাৰে, নিয়মিত কৰিব লাগে নেকি।
অ অ হয় নিয়মিততো হেল্থ চেকআপটো লাগেই ডক্তৰৰ ওচৰত যাব লাগে। নিজৰ ৰোগ কিছুমান ভিতৰত হৈ থাকে সেইটো ধৰাত পৰা যায় ন ডক্তৰৰ তাত যদি আমি, সময়মতে যাই থাকোঁ চববাৰে সেইটো বহুত ভাল হয়।
শাৰীৰিক স্বাস্থ্য ভাল ৰাখিবলে চবতকৈ তুমি কি পৰামৰ্শক দিবা।
মই পৰামৰ্শ, শ মানে কি ক'ম আৰু নিয়মিত ব্যয়াম কৰক। পৌষ্টিক আহাৰ শাক, তাৰপিছত প্ৰৰ্যাপ্ত পানী আৰু, টোপনি ভালকৈ সময়ত মাৰক আৰু মানে, কি বেয়া বেয়া অভ্যাস বোৰ আপুনি মানে আহ। পৰিহাৰ কৰক আৰু সেইবিলাক ত্যাগ কৰক আৰু বেয়া অভ্যাস বোৰ তেতিয়াহে ভাল থাকিব সব বস্তু বিলাক।
আচ্ছা খুব ভাল পৰামৰ্শ ধন্য মই মই কি কৰোঁ আৰু এনেই কেতিয়াবা য়োগা, কৰোঁ। কেতিয়াবা এনে অলপমান ৰিলেক্স হ'ব কাৰণে লগৰ কেতিয়াবা কেইটাৰ লগতে যাওঁৰে সেই এনেকে।
অ বাকী ৰাতিপুৱা তুমি জল্দি উঠা নে? জল্দি উঠাটো কিন্তু আটাইতকৈ জৰুৰী মানে কেইটামানত উঠা?
মই ছটা চাৰে ছটা মানত উঠো ৰাতিপুৱা কেতিয়াবা কাম চাম যদি নাথাকে তেতিয়া সাতটা মান বাজে আৰু উঠি পিনে অলপ য়োগা কৰোঁ।
ষ্ট্ৰেচিং কৰোঁ।
ভালেই দিয়া তোমাৰটোত।
হা হেল্ল'
হেল্ল'
অঁ অঁ কোৱাচোন?
কি কৈছিলা মানে নেটৱৰ্ক ইছ্যু আহি গৈছিল মোৰ মাতটো নোহোৱাই গৈছিলে।
হেল্ল'
হেল্ল'-
শুনি আছা নে আৱাজটো অহা নাছিলে। সেইটোৱে আৰু ৰাতিপুৱা মানে ৱাক চোৱাক কৰা নেকি তুমি মৰ্ণিং ৱাক নে ইভিনিং, ৱাক কৰা?
মোৰ ৱাক তেনেকে সদায় যোৱা নাযায় মাজে মাজে যাওঁ কিন্তু মই বেছিভাগ উঠি পিনে এই এক্সাৰচাইজ মানে। ষ্ট্ৰেচিং য়োগা এই চবেই কৰা যায় এই ব্ৰিডিং এক্সাৰচাইজ সোপা যে।
আচ্ছা তুমি য়োগ য়োগাটো, বেছি মানে মানে। ভালপোৱা নে জিম, কৰিব লাগে বুলি ভাবা আৰু।
সেইটো মানুহৰ নিজ নিজ নিজৰ। কথা ন মানে যোনে যি বিচাৰে আৰু যোনটো। যি ভাল পায় কাৰণ চবৰে ইয়াত বেলেগ ন।
বেছি ভাল মানুহে য়োগাটো, কৰিলে বেছি দেহ চেহ ভালে থাকে।
মানুহে কয় যে যদি যোনে য়োগা কৰে ব্ৰীডিং সেয়া হয় ন। কয় যে আয়ুস, বাঢ়ে বুলি। কিছুমানে কাৰণ সেইটো শ্ল' থাকে ন ব্ৰিডিং ৰিলেক্সেশ্যন সেইবোৰ।
অঁ অঁ।
তো জিম, কৰিলে কিছুমানৰ প্ৰেছাৰো পৰে ন।
প্ৰেচাৰ পৰে আৰু ওজন বস্তু দাঙাটো মানে সেনেকুৱা আৰু নিজৰ মানে। য়োগা, কৰিলে মনৰ সান্তনাটো শান্তিটো বেছি আহে।
বেয়া বা কিবা কিন্তু কিছুমানে ধৰক বেছি অলপমান প্ৰেছাৰ দি দিয়ে ন। কিন্তু য়োগাতটো এতিয়া তেনেকুৱা একো নাথাকে।
য়োগাত, বডিটো তাৰমানে আৰামত থাকে দেহটো। কিন্তু জিমত মানে অলপ। কষ্ট কৰিব লাগেতো সেইটোয়ে আৰু দিয়ক তেন্তে ভাল লাগিল আ। আপোনাৰ লগত কথা পাতি ধন্যবাদ।
ধন্যবাদ।
অঁ।